শুনিছ নাই?
শুনিছো শুনিছো, কোৱা?
উম শুনি আছো। কি কৰিছ? কি কৰিছ?
মইতো ঘৰ মই ঘৰতে, বজাৰলৈ গৈছিলো তোমাৰ কিবা কয় এই বজাৰ কৰিলো অলপ মাছ কিনিলোগে তাৰ পিছত শাক - পাচলি কিনিলো।
উম।
তাৰপিছত এই শাক - পাচলি কিনি লৈ আহিলে এই বতৰটো বেয়া হৈছে জানানে?
আজি বৰষুণ দিব মানে?
বৰষুণ দিব মানে ইমানেই বিজুলী মাৰিছে নহয় কি কম আৰু থাকিব পৰা নাই বিজুলী যহতে মই ভয় খালো মই ভয় খাই গলো মই।
বতাহ ধুমূ্হা আহিব বুলি শুনিছোঁ আজি।
হা হা হা!
বতাহ ধুমুহা আহিব বুলি শুনিছোঁ আজি।
অ বতাহ ধুমুহা আহিব, এই বতাহ ধুমুহা আহিব বুলি শুনিছোঁ আৰু মইয়ো।
অ। তাৰ পৰা ভাত চাত বনাই আছে নেকি? ভাত - চাত বনাই আছে নেকি বোলো?
ভাত চাত বনাই থকা নাই মই ভাত বনাব লাহে লাহে।
উম।
তোৰ মা দোকানৰ পৰা আহিলে নেকি? কি কৈছ?
আজি মাছ হ'ব মানে ৰাতিৰ।
আজি ৰাতিলে মাছ হব। এই বথনি পাচলি কিনিলোগে মানে কলমৌ।
উম।
কলমৌৰ শাকেদি মানে ম আজি কলমৌ দি হব অ।
ডাঙৰ মাছ নে সৰু মাছ?
তহতৰ কিহে? এই ডাঙৰ মাছ কচ কচ নহয় ৰূপচন্দা মাছ।
আ অ অ, আ জানো
ৰূপচন আৰে ৰূপচন্দা মাছ। অ আমাৰ ঘৰত ইমান নাখায় মানুহে হ'লেও লৈ আহিলো আৰু এই শাক - শাকবিলাক কিনি আনিলো যে।
উম।
সেয়া আৰু তহঁতৰ কিহে?
ঠিকে আছা
অ তহঁতৰ কিহে
না মই গম নাপাওঁ
গম পাব লাগে আক
গম নাপাওঁ বোলো আমাৰ কিহে
অ
উম মই এনেই ঘৰতে
উম
উম
তাৰ পা হেৰি উ ভাতটো খাওঁতে কিমান মান বাজিব
ভাত খাওঁতেতো ৰাতি হয় ন আম আমাৰ অলপ দেৰি হয় কাৰণ দোকান চোকানৰ পা আহি মেলি আৰু তোৰ ওলাই মেলি যাওঁতে মেলোতে এয়া আৰু দেৰি হৈ যায়গে
অ
তহতৰ
হা আমাৰ দছ চাই দছ বাজে আউ দহটা চাই দছটা বাজে আউ
দহটা
উ বাকী পানী চানী বাঢ়িছে নেকি
পানীতোৰ এইবাৰ আমাৰ গাঁৱত পানীতো নাই বঢ়া বাৰু কিন্তু বেলেগ গাঁৱে গাঁৱে বাঢ়িছে
অ বেলেগ জেগাত বাঢ়িছে আমাৰ এইটো চাইদে হোৱা নাই পাণীটো উম আজি হ'ব চাগে বৰষুণটো দিলে
আজি বৰষুণতো তামাম হব যেন লাগিছে কাৰণ বতৰটো বেয়া কৰি আহিছে দেখিছো টো
উম সেইটোৱে বউষুণটো দিলে আজি পানীটো হ'ব অলপ
উম
উম
এইত পাণী বঢ়াৰ কাৰণে খেতি বাতি কৰিব পৰা নাই মানুহে
সেটোৱে অ তাৰপা এপ পাণীটো মানে ইমানো বেছিকে না আছে মানে পাণীটো ইমানো বেছিকে হোৱা নাই মানে
এ হাল বাব পোৱা নাই নহয় মানুহে
উম
কাৰণ হাল বালেহে খেতি কৰিব পাৰিব কাৰণ খেতি এ গেতিয়া চা হো অ এতিয়া খেতি নহলে এতিয়া মানুহ বিলাকে কেনেকে
উ খা চলিব অ হেঁতক খাবলও লাগিব ন চলাটো বাৰু পিছৰ কথা খাবলও লাগিব উ
তোৰ এতিয়া ধৰ এতিয়া পানী যিটো পাণী বাঢ়িছে
উ
সেই পানীটো বহাৰ ফলত তো মানুহেটো এতিয়া খেতি কৰিব পৰা নাই, খেতি কৰিব নোৱাৰিলে জানই দেখোন! অ, আগন্তুক বছৰ বিলাকত তোৰ শস্যৰ উৎপাদনটো কম হ'ব।
উম, হুম, উৎপাদনো কম হ'ব।
উম।
লাহে-লাহে এতিয়া
টোৰ দাম হ'ব।
এইটো বস্তু দামৰ তহতেতো এতিয়া, তোৰ এই বৰষুণৰ ফলতেতো মানুহ বিলাকে একো কৰিব পৰা নাই ন!
উম। সেইটোয়ে, এতিয়া উম এইবিলাক ধান-চান কমি গ'লে, বস্তুৰ দামো বাঢ়ি যাব। মানুহে খাবলৈ নোপোৱা হ'ব।
অ, সেইটোৱেটো।
উম। এতিয়া মানে বাৰিষাটো টাইম মতে আগৰ নিচিনা নহয়, মানে যেতিয়া-তেতিয়া বৰষুণ দি দিয়ে।
এতিয়া দেখিছনে আজিটো আজি আমাৰ এইফালে বতৰটো বহুত বেয়া। কাৰণ উম, দহ মিনিট ৰ'দ দিছে, দহ মিনিট বৰষুণ দিছে, দহ মিনিট ৰ'দ দিছে, দহ বৰষুণ দিছে, এনেকুৱা কৰি আছে।
উম।
তোৰ এতিয়া কি হ'বলৈ গৈ আছে, বুজিয়ে পোৱা নাই?
তাকেতো, বতৰৰ মহিমাই ধৰিবই পৰা নাই।
তাকেইতো।
উম।
বতৰ মানে তোৰ ধৰ এইয়া, প্ৰকৃতিৰে বস্তু আৰু, কি কৰিবি উপায়তো নাই।
চব প্ৰকৃতিৰ খেলহে।
এ, চব প্ৰকৃতিৰ এতিয়া এই ধান, খেতি-চেতি এইবিলাক চব প্ৰকৃতিৰ পৰা হোৱা, এতিয়া বৰষুণো প্ৰকৃতি।
উম।
তাৰ পিছত তোৰ কি বুলি কয়। যেতিয়া মাছ আনিব গৈছিলো ন
উম।
মাছ আনিব যাওঁ বলৈ তোৰ কি গ'ল? তোৰ মাছৰ বজাৰখন আগতকে ডাঙৰ হৈছে।
ডাঙৰ হে নে।
মাছৰ বজাৰখন ডাঙৰ হৈছে, কিন্তু লোকেল মাছৰ নহয়।
উম।
তোৰ এই চাল চালনীয়া মাছৰ। ঘৰুৱা মাছ বিলাক আজিকালি নাইকিয়া হৈছে।
এতিয়া চা, বেমাৰ-আজাৰ বিলাক যিবিলাক হৈছে চালানী মাছ খাইতো বেমাৰ-আজাৰ হৈছে?
উম।
মানুহে কি কয় অ, আৰু এই মানুহ বিলাকে কি জানো ভাল পাইছে অলপ, অকল চালানীয়া মাছ বিলাক খাবলৈ লৈছে বেছিকে।
উম,
চালনীয়া মাছটো যে কিমান বাহিৰৰ পৰাই অহা আৰু কিমান দিনীয়া হয় তহ'তে জান দেখোন।
বি বিষাক্ত।
বিষাক্ত।
উম, সেইবিলাক খাই বেমাৰ আজাৰ হৈছে।
উম, তাকেতো আৰু তো মানুহে এতিয়াতো নাখা বুলি ক'ব নোৱাৰে, আৰু দিনক দিনে মানুহে এ নাখাব লাগে বুলি খাব লৈছে।
উম,
এতিয়া ধৰ বেগৰ কথা কব নাযাও, আজি মইয়ে খাই দিলো দেখানাই জানো?
উম, মানে কি হৈছে এতিয়া পাবলৈও নাই যে?
পাবলৈও নাই নহয়, এতিয়াতো খেতি, খেতি কৰা দিনে?
উম, সেইকাৰণে নাপালে সেয়াই কৰিব লাগিব আৰু।
তাকেইতো।
উম, এতিয়াতো নোখোৱাকেও থাকিব নোৱাৰে?
উম,
উম, তাকে এতিয়া কলকেইটা ডাঙৰ হৈছেগে নাই?
কল ডাঙৰ হৈছে বাৰু।
পকিছে?
কল পকিছে, পকিছে। মই খাবলৈ মাতিম নহয় তহঁতক কল পকিলে। আৰু অলপ ডাঙৰ হৈ লওক কলকেইটা। মানে গছত প্ৰকাশ মান হ'ব নোৱাৰে ন।
তে মহিলা কলদা
নাই, নাই, নাই, নাই কা ঠেকা দিয়া আছে, ঠেকা দিয়া আছে। ঠেকা দি থোৱা আছে, ঠেকা দি থোৱা আছে।
উম তাকে কথাটো মই ক অ' থাকে দিয়া নে অ' তেতিয়া আৰু কথা ন এনেই উম, ভাঙিলে আকৌ লোকচান হ'ব।
লোকচান মানে ইমান ডাঙৰ
আগতে কৰো এনেকে খাৰ সাৰ দি পেলাই পকাই উম,
কাৰণ এতিয়া, এতিয়া কল বিলাকতো সাৰ দিয়ে।
উম, চব খাৰ দিয়া বস্তু।
উম,
এতিয়া আজিকালি ভাল লোকেল বস্তু পাবলৈ নাই সাৰ নিদিয়া।
অ' সেইটোৱেইতো।
উম,
তোৰ এতিয়া যেন ঘৰতে যেতিয়া খাৰ নিদিয়া কলে যোৱা হৈছে।
উম,
তেতিয়াহ'লে ভালকে ৰখাটো আমাৰ দায়িত্ব।
আমাৰ দায়িত্ব হয় এতিয়া তো বাহিৰতোতো চব খাৰ দিয়া বস্তুৱেই। দোকানত কিনিবলৈ গ'ল আজিকালি ভাল বস্তু পাবলৈ নাই। উম দামো যি আৰু।
উম। দামৰ কথা কবলৈ নাযাবি এশ টকা দুশ টকা কলা আখি।
উম উম। সেইটাকাৰণে ঘৰত ৰুই দিওঁ।
উম এতিয়া তামোল গছজোপাত এতিয়া তামোল যি লাগিছিলে আমাৰ
উম।
সেই তামোলটো আমি এতিয়া চলাই আছো দোকানতে। এতিয়া বেলেগৰ পৰা কিনিব গ'লেতো ইমান দাম।
আৰু এতিয়া দামটো কিনিব লাগে আৰু এতিয়া সেইটো পৰাও লাভ হৈছে।
উম।
উম।
তই এতিয়া পাণ তামোল গছজোপা যে পণ লাগিছিল
উম।
সেই পাণতোত ব্যৱহাৰ কৰিছো ন।
উম পাণ তামোল দিয়ে চব লাগি আছে সেয়া ব্যৱহাৰ কৰিতে চলি থাকিব পৰা গৈছে।
উম।
উম
মানে এয়াও এতিয়া দিছোঁ নাই ভালকে ৰাখিছো এতিয়া। সময় ব্যৱহাৰ কৰিব পাৰিছোঁ। কাৰণ বস্তু ভালকে ৰাখিলে কামত দিবই।
কামত দিবই কষ্ট কৰিব লাগিব।
কষ্ট কৰিব লাগিব প্ৰতিটো কামেই কষ্ট বাৰু।
উম।
উম।
এতিয়া কষ্ট নকৰিলে ফল পাবি জানো।
উম নাপাওঁ নাপাওঁ উমম উম নাপাওঁ।
তাকেই টো।
উম।
এতিয়া ভাত ওলাই আহিবি নেকি ৰাতি কেই।
ওলাই আহিম ভাতটো খাই পৰাঈ যাম অকণমান।
মোক তেতিয়া কবি মইয়ো যাম ওলাই।
উম ঠিক আছে হ'ব।
কাৰণ মই ভাতিবলৈ যাওঁৱেই ন সদায়।
উম তইতো সোনকালে আহ আঠটামান চাৰে আঠটামান মানতে আহ। মোক সিমান টাইমত ভাত নাখাওঁ ন।
না আজি দেৰি হ'ব আজি বনোৱা বনোৱাই নাই।
ওম। মাত্ৰ সেইটো সময়ত।
অ বৰষুণ নাহিলেই হ'ল।
উম।
উম। এতিয়া যাম বুলি ভাবিছা নেকি?
ক'লে।
আমি যে ফুৰিব যাম বুলি কৈছিলো যে।
অ' সেইটো যাবই লাগিব। যাব লাগিব পইচা পাতি মিলিলে।
পইচা পাতি এনেও মিলিবই, এই পিছলে নহয় এদিনত নহয় এদিনটো মিলিব ন?
পইচাটো মিলিব বাৰু, তাৰপা আহ যাম আৰু, পিছলে কি হয় নাজানো আৰু, যোৱাতো যাম।
যোৱাটো যাবই লাগিব।
উম, আমি দহ তাৰিখ মানে ওলাই দিম।
অ'। দহ তাৰিখে বেছি সোনকাল হ'ব নেকি? দহ তাৰিখে বেছি সোনকাল হ'ব নেকি?
এইটো তোৰ কিবা কাম আছে নেকি?
নহয়, নহয় লাহে লাহে গ'লে ভাল আৰু মানে তেতিয়া ফুৰিব ভালকে পাৰিম আৰু।
নাই এতিয়া চবেই আকৌ সেইটো টাইমতহে সেইটো তাৰিখতে বিচাৰিছে আকৌ।
অ' সেইটোৱেই টো।
আৰু পিছলে নোৱাৰিব আকৌ বেলেগে।
সেইটোও হয় বেলেগেও চাব লাগিব ন, আমি আমাৰটো চালে নহ'ব নাহয়।
উম। এতিয়া গোটেই কেইটা যাম যেতিয়া গোটেই কেইটা মিলিম। ভালকে তাৰিখটো মিলাই লৈ পেলাই যাম আৰু ভালকে।
উম।
এতিয়া আহুকোৰা যেতিয়া লৰালৰি নহয় আৰু।
তাকে ধুনীয়াক ধুনীয়াকে চাই মেলি ফুৰি মেলি খাই বৈ আহিব পৰাকে।
আহিব পৰা কাৰণত। এইয়া চব নিজৰে গাড়ী, নিজৰে মানুহ
এতিয়াটো আৰামত আৰামত আহিবি।
তেতিয়া আৰামত আহিব পাৰিম আৰু, কোনো কথা নাই ইমানটো তাৰিখতে টাইম লাগিব বোলে, এইটো আমি বেলেগৰ পৰাহে লৈ গ'লে, এইটো এটা দিন হে নিলো। প্লেনটো লৈ যাব লাগিব বোলে ইমা মন্দিৰ। এ দুদিন তিনদিনৰ কাৰনে লৈ যাম, এতিয়া নিজৰ গড়ীখন লৈ গ'লে